অ', সেই মানে তাইৰ লগৰ এজনী আছে তোৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত বহি আছে।
উম।
তাই কৈছে তাহেঁতকো ধৰি লওক শিকাই ন সিহঁতকো প্ৰচেছ শিকাইছে। এনেকে ফাৰ্মিং কৰে ক'ত কি কৰে তাই মোক কৈছে। আমাৰ একেবাৰে লোকেল গাঁওবিলাকত যিটো ফাৰ্মিং পদ্ধতি সেইটোহে একেবাৰে ট্ৰেনিং সেইটোহে ৰিয়েল হয় মানে ঘৰ গোবৰ সাৰ দিয়ে মানুহে তাৰপা ফুট চাই চুট চাই দি যিবিলাক কৰে যে সেই বস্তুটোতো দুই তিনদিন আনি ঘৰৰ ভিতৰত থৈ থক খালেও একো দিগদাৰ নাই। কিন্তু সেই বস্তুটো যদি বাহিৰত প্ৰডাক্ট বাহিৰত যদি তোৰ মাৰ্কেটিঙৰ কাৰণে লৈ যোৱা হয়।
হ'ম।
সেই বস্তুটোৱে সিহঁতে কি কৰে মাৰ্কেটিং হিচাপে বাহিৰত লৈ গৈ তাত বহুত ইনজেকচন দিয়ে মানে কেমিকেল এড কৰে।
সেই কেমিকেলখিনি এড কৰি, বজাৰত বিক্ৰী দিয়ে মানে। আৰু তোৰ, মানুহে যিবিলাক, মানুহে ধৰি ল' তোৰ ফাৰ্ম-ফাৰ্ম হিচাপত কৰে, ন'! কবি হওঁক, ধৰি লোৱা, যিবিলাক-যিবিলাক মানে, বিজনেছ লাইনত কৰে।
সিহঁতেনো, সোনকালে প্ৰফিট পাবলৈ চাই পেলাই, কেমিকেল ইউজ কৰিবই।
অ'! হাজাৰ-হাজাৰ বিঘা মাটি, মানুহে খেতি কৰে নহয়। কেমিক, তাকো, এনেকুৱা কেমিকেল নহয়, আকৌ দেই। মানে, কেমিকলে, কেমিকলে আছে। কিছুমান কেমিকেল, ধৰি লওঁ তোৰ, এইবিলাক, কি বুলি কম! ইনচেক্ট বিলাক মাৰিবৰ কাৰণে, ইউজ কৰে। যিবিলাক, কেমিকেল ইনচেক্ট বিলাক মাৰিব ইউজ কৰে, সেইবিলাক আমাৰ মানে, হিউমেন বডিৰ কাৰণে, ইফেক্টিভ হয়। সেইবিলাকে, হেল্পফুলে কয় সিহঁতে। বডিটো হাৰ্ম নকৰে। নেক্সট কি আছে, কিছুমান ইঞ্জেকচন দিয়ে, ধৰি লওঁক, মাহেকৰ পিছত হেৰি হয়। এমাহ, দহ দিনৰ পিছত, বস্তুটো গ্ৰোথ হয়, যিটো প্ৰডাক্ট হয়। সেই, সেই চিষ্টেমটো মানুহৰ বডিটো, ইমান হাৰ্ম নকৰে। ইনষ্টেণ্ট যিবিলাক, যি দে কি আজি ধৰি লওঁ, বেঙেনা গছ, এজোপা কৰিছোঁ। ত' বেঙেনা গছ এজোপাত আজি, বেজীটো দি দিলোঁ, পৰহিলে আকৌ নি বজাৰত বেচি দিব পৰা হৈ গ'ল। তই ভাব? কিমান ৰেপিড, গ্ৰোথ হ'ব লাগিব, কিমান ফাষ্ট হ'ব লাগিব। সেই ফাৰ্ষ্ট হওঁতে, যিটো প্ৰচেছত, সিহঁতে ইঞ্জেকচনটো দিয়ে। সেইটো, মানুহৰ বডিৰ কাৰণে, বহুত হাৰ্মফুল হয়।
মানে, সেই বস্তুটো খাবলৈ নালাগে। আৰু এটা কথা বিজনেছ লাইনত, সেইবিলাক মানে, সেইটো কনেকে পাই? আগতেতো, নিশ্চয় দেখিছই! এই, ফৰমেলিনত দি যে মাছ বিলাক আনে।
সেইবিলাকটো, একদম হাৰ্মফুল হয়।
অ'! সেই ঠিক তেনেদৰে, মানে বস্তু পাতি বিলাক আমাৰ, এক্সপৰ্ট যেতিয়া কৰে, বাহিৰলে। তেতিয়া, কিছুমান বস্তু, কি হয়, এক্সপৰ্ট কৰোঁতে, ট্ৰানসপৰ্টেশ্যনৰ জৰিয়তে, গাঁৱতে গেলি যায়। গেলি গৈ, যিটোক মানে, কি বুলি কয় হা! যিটো এ, বেক্টেৰিয়া হেৰি হয়, স্প্ৰেড হয়। এইবিলাক মানে, ফ্ৰেছ কিতাপ। সেই তেতিয়া, কি কয়, যিটো বেক্টেৰিয়া মানে, স্প্ৰেড হৈ, বেলেগ ফ্ৰেচকেইটাত লাগেগে, সেই ফ্ৰেচকেইটাৰ সেহেঁতে গুণগুণটো নষ্ট কৰি, আকৌ সেই তাত, কেমিকেল দি, পচ হাইবডাইজন কৰি, বেলেগ এটা বস্তু উলিয়াই দিয়ে। মানে, মানে, কাহিনীটো এনেকুৱা, মই ধৰি লোৱা তোক, আজি, এক কেজি বেঙেনা দিলোঁ। উদাহৰণটো, তই বেঙেনাটো ইম্পৰ্ট কৰি লৈ গ'লি দিল্লীলে। এক কেজিত, বেঙেনা আছিল, সত্তৰ মানে, সাতটা। পাৰে, দুটা বেয়া হৈ গ'ল। বাকীটোৰ, ওচৰত থাকিলে, পাঁচটা। তই সেই, দিল্লীৰ চপখনত পাস্তটো ৰাখি, ধুই-মেলি পূৰা চাফা-তাফা কৰিলি! তাৰে, তই এটা, তোৰ কাৰণে থৈ দিলি, কি? সেইটো, তই নিজে মানে, গছ-চছ সজাই, নেক্সট তই প্ৰডাকশ্যন কৰিবি।
উম!
সেই, তই যিটো, উম! মানে, এটা এক্সট্ৰাকে থৈ দিছিলি। এইটোত, তই কেমিকেল দিলি, প্লাছ তই সেইটোত, আঁ মানে, আয়ুৰ্বেদটব চাগ অলপ ইঞ্ক্যন দিছে ইটা অলপাল হ'ওক। সেই তেনেকে বস্তুটো তই যিটো ভাল কৰিবলৈ চালেই এই বস্তুটো আৰু প্ৰথমতে দিয়া বস্তুৰ মাজত ডিফাৰেন্স এটা থাকি গ'ল নাই।
থাকিলে অ,
সেই ডিফাৰেন্ঞ্চৰ পৰা যিটো আকৌ নতুন এটা প্ৰডাক্ট যিটো হ'বগে।
হম,
সেই প্ৰডাক্টটো মানে, বেছি হাৰ্মফুলহে সেই প্ৰডাক্টটো নতুন প্ৰডাক্টটোহে। সেই আকৌ, সেই তেনেকে নতুন নতুন এটা প্ৰডাক্টৈ গৈ থাকিব, গৈ থাকিব, ফাৰ্মিঙ হৈ গৈ থাকিব। ছিষ্টেমটো তেনেকৈ হেনো কি হৈ যায় বেয়া হৈ, হৈ গৈ থাকে।
ইঅ,
এইবিলাক কষ্ট হে, উম,
নব, নিজৰ ইউজেজৰ জগৰতে যেনেকৈ বস্তুবিলাক ইউজ কৰে, যেনেকৈ বস্তুবিলাক থয়। সেইবিলাকৰ যহতে বেয়া হয়, মই যোৱ ইণ্টাৰ্ণশ্বিপ কৰিব গৈছিলোঁ, মই যেতিয়া কথা এটা গম পালোঁ মানুহ এটা আহিছিলে তোৰ অসমৰ মানুহ এই। পুৰয়াৰ, সি আছে হেৰিয় ডুবাইত, ডুবাইত সি চিফ কৰে। ছেফ মানে সেইটো চেফ নহয়, তাৰ চফৰ কাম হ'ল ডেক'ৰেচন চকলেটৰ কেক। তোমাৰ হেই কিবা, কিবি পুতলা গাড়ী, ড্ৰাইভৰ প্লেন কিবা কিবি সেইবিলাক যে বনায়।
গম, পাইছো।
সেইবিলাক বনোৱা, সি আমাক কথা কেইটামান কৈছিলে। চকলেট দেখালে, চকলেট দেখাই তাৰ প্ৰাইচ দেখাইছে, সেইবিলাক দেৰ লাখ টকা পৰা, দেৰ লাখ টকা এক লাখ, পঞ্চা হাজাৰ, এক লাখ, দেৰ লাখ, তেনেকুৱা পৰা আৰম্ভ হয় হে।
অ,
তাৰ পৰা সি সেইবিলাক দেখাইছে দেখাই পেলাই সি কৈছ, যিটো আমাৰ ঠাণ্ডা ভাত হয়। ভাতটোতো একদম নৰ্মেল বস্তু, চবেই খাই, ঠাণ্ডা ভাত গৰম কৰি খোৱাটো সেইটো বৰ বিষ খোৱাৰ নিচিনা হয় হেনো।
ঠাণ্ডাৰ ভাতটো গৰম কৰি খোৱাটো
অ, সেইটো মানে এতিয়া ফ্ৰাইড ৰাইচটো খোৱাটো আমাৰ কাৰণে ভাল নহয়।
অ, সেইটো ফ্ৰাইড ৰাইচটো তেনেকেই হয় মানে ঠাণ্ডা হয় আকৌ ভাজি মেলি খুৱায়
ঠাণ্ডা হয়, সেইটো ভাজি দিয়ে।
তাৰপিছত আহিলে একেটা ফ্ৰিজত মাংস, ডিম, কেঁচা ফল মূল। বা পাচলি, সেইবিলাক থোৱাটো ভাল নহয়। সেইবিলাক থলে, তাৰ মাজতে কিছুমান ৰিয়কচন হয়, কিবা কিবি এটা ৰি যোগ হৈ পেলাই তাত সেইটো হেৰি হৈ যায়, ডিমটো বাকলিত কিবা কিবি লাগি থাকে সেইটো তাৰ পৰা গৈ পেলাই ইনফেকশচন হয় মানে, সেই তাত পাচলিবিলাকত চ'ব মিক্স হৈ যায়গৈ।
অ,
তাৰ পৰা চাহ ঠাণ্ডা চাহ গৰম কৰি খাব নালাগে।
অ, সেইটোতো আমাৰ ওচৰত মানুহ এজনী আছে তাহতে কি কৰে চাহটো ঠাণ্ডাই থাকে নহয়।
উম,
তেনেকে থৈ দিব চছটোতে মানুহ গ'লে, আলহী গ'লে সেইটো গৰম কৰি খুৱাই।
সেইটো বেয়া কথা, ঠাণ্ডা চাহ গম গৈ খোৱাটো বেয়া কথা।
তেনেকে বহুত বস্তু খাব নালাগে। তেনেকে ফল মূল কাটি চি, চাবিচোন কিছুমানে ফল মূল কাটি ফ্ৰজত বহাই থয়। ভৰাই থোৱাৰ পিছত সেইটো খায়, কিন্তু সেইটো খাব নালাগে ফল মূল খোৱাটো তাত এচিড হৈ যায় মানে, এচিড টো বাঢ়ি গলে তাত সেইতো খাব নালাগে। সেই ফল মূলটোত বিশেষকে মানে টেঙা বিলাক সেইবিলাক কাটি থৈ পেলাই খাব নালাগে।
অ', অ' টেঙাটোতো টেঙাটোতো কাটিছিলে, ক'লা চামনি এটা আহে দেখাইছোনে?
উ, সেইটো আহি যায়।
হয় হয়।
সেই বস্তুবিলাক খোৱাটো একদম স্বাস্থ্যৰ কাৰণে উপকাৰী নহয় মানে।
উম।
এতিয়া আমাৰ মানুহবিলাকে বুজ বুজি নাপায়, বস্তুবিলাক নষ্ট কৰিব নিবিচাৰি তেনেকে থৈ দিয়ে।
এই নাজানো, মানুহবিলাকে নিজৰ মতে যি সুবিধা দেখে আৰু।
উম।
আ আমাৰ ধৰি ল' গাঁওবিলাকত অকণমান ঠিকেই থাকে।
উম।
কথাটো কৈছোঁ গাঁৱত ধৰি ল' তই গছ হেৰিৰপৰা ফ্ৰেছ চুট এটা আনিলি, ধৰি ল' মধ্যাহ্নটোকে আনিলি কটাৰীখনে কাটি পেলাই আধা খালি আধা থৈ দিছ, ইমান এটা চিন্তা কৰিবলগীয়া কথা নহয়। কিন্তু যিটো বস্তু ধৰ ধৰি ল' বজাৰৰপৰা কিনি আনি তাত বা একদম পূৰা বাহিৰটো ধুনীয়া মধুৰি আম এটা কিনি আনিলি নাই কাটি পেলাই ধৰি ল' এফাল থৈ দিছ এফাল খালি, সেইটোহে অলপ ভাবিবলগীয়া।
উম।
মানে আমাৰ গাওঁ অঞ্চলবিলাকত হাৱা পানীতো ঠিক থাকে ন' ফ্ৰেছ এয়াৰ থাকে। প্লাছ গ্ৰ'থৰ কাৰণে ভাল সাৰ পায়। মই চাইছোঁ এতিয়া এই আমৰ ছিজনতে এই গছজোপালৈ খং উঠে ন' মাৰিলো আম এটা এফাল পোকে খাই আছে ফাল মই খাইছোঁ, এইটো একদম জেনুৱিন বস্তু সেইটো পাতত সেইটো পাতো কিবা বেমাৰ হ'বলগীয়া বুলিতো আকৌ ভাবিবই নালাগে। ত' তেনেকৈ আকৌ বজাৰৰপৰা আনি আমটো কাটি সেইটো ভাবিব নোৱাৰ যে এইটো ভাল বস্তু খাইছোঁ, মই মোৰপৰা বডিৰ পুৰা ষ্ট্ৰেথ থাকিব সেইটো নহয়।
উম। এতিয়া তই ঘৰত থাকিলে ঘৰত চব পাওঁ কিন্তু টাউনত থাকিলে তই টাউনত নেপোৱা ন', বস্তুবিলাকৰ দাম যেনেকুৱা হয়, তই এতিয়া সেইটো ভাবিবই নোৱাৰ আনি পেলাই মই থৈ পেলাই খাম বুলি।
উম।
এতিয়া গাঁৱত গ'লি গাঁৱত থকা মানুহবিলাকৰ কি হয় প্ৰতি ঘৰতে কিবা এটা থাকে ইঘৰে সিঘৰে গ'লেও কিবা কিবি এটা দি মেলি দিয়ে।
উম।
টাউনতটো তেনেকুৱা নহয় নিজলৈকে মানে হয় কাৰবা ঘৰৰপা চুৰ কৰিহে আনিব।
নিজকে লাগে।
উ, এতিয়া আমি যে সেই মানুহ ঘৰত, আমি যে ঘৰত আছিলোঁ
উম।
তাত থকা সিহঁতৰ কইলাৰ আছিলে তিনটা, এটা কুকুৰে নিলে ধৰিলে এটা কোনবাই চুৰ কৰি লৈ গুচি গ'ল। সিহঁতৰ হাঁহ চাৰিজনী আছিলে গম পাইছনে, প্ৰথমে সিহঁতে ঘৰতে খালে, এজনী মৰিলে, এজনী খালে। লাষ্টত দুজনী থাকিলে, কোনোবা চুৰ কৰি লৈ গুচি গল নহয়।
এই লখিমপুৰত নে কি?
নহয়, এই মানুহ ঘৰত যে আমি আছিলোঁ। তোক যে গালি পাৰিছিলে, চিগেৰেট খাই যোৱা কাৰণে।
এইবোৰ বেয়া বস্তু একদম খাব নালাগে দে।
হা
আৰু বেয়া বস্তু খাব নালাগে একদম চিগেট, মদ, ভাং এইবিলাক বহুত বেয়া বস্তু।
তাৰপৰা আমি এই কেইদিনমানৰ আগত আকৌ দুজনী হাঁহ আনিছিলে। দুজনী মানে এটা মতা, এটা মাইকি দুটা হাঁহ আনিছিলে।
অ'।
সৌদুটা কোনবা এটা লৈ গুচি গ'ল মানুহ নথকা সুযোগ চাই পেলাই।
অ'।
তাত থাকি আমি কিন্তু বস্তু ধেৰ খালোঁ আকৌ দেই। সিহঁতৰ ঘৰ আগফালে কঠাল এজোপা আছিলে। দেখিছ নহয় সিহঁতৰ ঘৰকেনে কঠালজোপা আছিলে। সেইজোপা আমি একদম প্ৰথমৰ পৰা খোৱা আৰম্ভ কৰিছো, তোৰ সিহঁতৰ ঘৰত খুজিলো। সিহঁতে নিদো বুলি ক'লে।
অ'।
তলত এটা আছিলে মনে মনে চকী এখন লৈ গৈছো। কঁঠালটো কাটিলো প্ৰথম দিনা। কঁঠালটো কাটি বাকলি ছাকলি গুচাই মেলি সেইকেইটা মই গুচাই দিলো বাষ্টপ নাছিলে। আমিকেইটা গুচাই মেলি দিলো সিহঁতে ভাজিলে। সিঁহতে খালে আমিকেটা খালো চাৰিটা। তাৰপিছত সেইটো হ'ল আকৌ এদিন পাৰিলো এটা চকীখন লৈ নিয়ে তলতে আছিলে। তাৰ পৰা সেইকেইটা গম নেপায়। ৰাতি মনে মনে ইহঁতি খোৱাৰ পিছত আমি বনাও তেতিয়া।
আহ।
উম তাৰ পৰা আকৌ এদিন বনালো এটা আনিবলৈ গলো আও তোৰ তলত চাই আছো নাই।
উম।
তাৰ পৰা এটাই ফোনত কথা পাতিছে কৰি আছে আগফালে ঘৰৰ আগফালে এটাই মই গছত ধৰিম আৰু সিহঁতক-সিঁহতৰ ঘৰৰ জখলাটোত থৈ দিছিলে, মই জখলাটোত উঠিলোঁ। জখলাটো, ইঘৰ নহয় আমাৰ বাউণ্ডেৰীতে থকা মানুহ ঘৰ।
অ', সেহঁতেই খাবলৈ নিদিয়ে মানে।
ইহতেই নিদিয়ে।
সেই মানুহজনী নহয় জানো? অ'।
তাৰপা কি হ'ল জখলাটো ললো, জখলা লৈ উঠোতে অ', তেতিয়া মানুহ নাছিলে সিহঁতৰ, এই দিনত সেটো। জখলাটো শুককে পিচল গৈ ঘৰটো হেৰিডাল বাঁহডাল আছে। ভাগি থাকিলে নহয়। মই দাতচিলে পৰিলোহেতেন অকণমানতে বাচিছো। তাৰ পৰা এটা চাই আছিলে সি হাঁহিছে হাঁহি-হাঁহি ধৰিব আহিছে। তাৰপৰা সেইটো পাৰিলোঁ। সেইটো পাৰি পেলাই সেইটো খালোঁ। তাৰপৰা লাষ্ট টাইমত লাষ্ট টাইমত মানুহজনীক কৰি পেলাই, মানুহজনী নিজে এটা পাৰি আমি পাৰি দিছোঁ। কাটি দিছো মানুহজনীয়ে বনাই পেলাই আমাক খাব দিছে। সেইবাৰ-সেইবাৰ চাৰিটা নে পাঁচটা খালো। লাষ্টত মানুহজনিয়ীয়ে বনাই দিছে। তাৰপিছত আকৌ এটা পাৰিলোঁ। বাস্তৱক কাটিব দিলো মোৰ পিছদিনা পৰীক্ষা।
অ'।
সি ভাল কেইডোখৰ পেলাই দিলে। বেয়া কেইডোখৰত থৰিলে।
মানে এই হেৰি খাইছিলি এ। কঠাল সৰুতে মানে মুচি অ'। দ
তাৰপিছত ইহঁতি কোনো নাছিলে ঘৰত।
অ
আমি গোটেইকেইটা মিলি নাৰিকলৰ পৰা মাথা মাৰিলো। মালিকটোৱে অ', মালিকতটো এনেকুৱা মানুহ। সি আহি পেলাই নাৰিকল হিচাপ কৰি থাকেহি, কিমান আছে কিমান নাই। সি আহি আহি পেলাই সেইডোখৰত ৰু'লে মাত্ৰ তই গম পাই যাবি আৰু সি‌ নাৰিকল হিচাপ কৰিব।
মালিক মানে তহঁতৰ মালিকটো নে, ৰুমৰ মালিকটো?
আমাৰ ৰোমৰ মালিকটো। ৰুমৰ মালিকটো, সেইটো ডেঞ্জাৰ আছিলে মানে। সি আহিব, আহি পেলাই তলত ৰ'ব, হাত দুটা পিছফালে দি পেলাই ওপৰলৈ চাই ল'ব।